আহ কি খবৰ মোৰ ভালে কি কৰিছা
এনে আজি অফিচ নাই ঘৰতে আছো
অ আচ্ছা ভালে বন্ধ দিছে ন
বন্ধ দিয়া নাই মই কেজুৱেল লিভ লৈছো আৰু
অ বেমাৰ নেকি
বেমাৰ নহয় এনেই লৈছো ইমান পুৰা কন্টিনিৱাছ গৈ আছিলো ন পুৰা বিশ বাইশ দিনো কন্টিনিৱাচ গৈ আছিলো
অ সেইটোয়ে অলপতো মাজত অ বন্ধ ল'ব লাগে তাহলে গা গা চা একদম বেয়া লাগি থাকে
অ এইটো কাৰণে মানে কেজুৱেল লিভ এটা লৈছো মানে
অ
বাকী কোৱা কি খবৰ কি চলি আছে
কেতিয়া চলি আছে তাই জানো বে কিবা গৰম লাগি আছে ইমান ইমান গৰম দিয়া নাই তথাপিও বহুত বহত গৰম লাগি আছে ন আজি ৰাতিপুৱাতো বহুত বৰষুণ দিছে তোমাৰ তাত দিছে নে বৰষুণ
দিছে দিছে বৰষুণ দিছে
ছয়টা সাতটা মানত দিছিলে বহুত জুন
অ দিছে বৰষুণ দিছে
অ সেইটোয়ে আৰু এ ইয়াতেটো মানে হ'লেও চাৰি পাঁচ দিনৰ পিছটো বৰষুণ দিয় দিয়ে কিন্তু মই হেৰি নিউজত দেখিছো মুম্বাই মেৰিন ড্ৰাইভ পুৰা পানী একদম শুকাই গৈছে তাতে পান আমিয়ে নাই বহুত দিনৰ পৰা মনচুনত এনে বৰষুণ দিয়া না তাতে বৰষুণে দিয়া নাই আৰু একদম পানী শুকাই গৈছে মই ভিডিঅ' ড্ৰিলত ফোনত চাইছিলো অ সেইটোয়েই কিন্তু আমাৰ এইটো
অ এইটো মইঅ নিউজত গম পাইছো নহয় এইটো এইবাৰ মনচুন বহুত কম হ'ব ত এবাৰ মনচুন বহুত কম গৰম বেছি হবই কিবা এটা প্ৰপ এটা কি বুলি কয় চিষ্টেম বুলি কয় এইটো এ এলনিনো বুলি
আহ আহ সেইটো আহে ন বহুত বছৰত এবা এবাৰ আহে ন
অ এইটো দছ দছ দছ পন্ধৰ বছৰ পিছত আহে কিন্তু এইবাৰতো এনলিনো অহা নাই এইবাৰতো চুপাৰ এন ক্লিনঅ আহিছে মানে আৰু বেছি আহিছে এইটো কাৰণে পুৰা ভাৰতবৰ শেষত তোমাৰ এইটো কি বুলি কয়
বন্ধ হৈছে সেইটোতো হয়ে অ কম হৈছে অ এবাৰ যোৱা যোৱাবাৰ যেনেকে কে বৰষুণ দিছিলে জুনৰ জুনৰ সময়ত জুলাইত এইবাৰতো বৰষুণ ইমান দিয়াই নাই আগতেটো আমাৰ কলেজ যোৱা ৰাস্তা ত পুৰা পানী একদম ভৰ্তি হৈ গৈছিলে কিন্তু আজিকালি তেনেকৈ বৰষুণ নিদিয়ে আৰু মানে ইমান পানীও নহয় নুঠে অ আজি চোৱা ৰাতিপুৱা অলপ তিছে বৰষুণ তাৰ পিছৰ পৰাটো নাই আৰু পুৰা ৰ'দ ওলাইছে অ কি কৰিবা সেইটোৱে অ অ ৰ'দ দিছে আৰু ৰ'দ ইমান ইমান দিয়ে আৰু তুমি কি তুমি বাহিৰতো বিনা চাতা সেইটো লৈ তুমি যাবই নোৱাৰা মই ভাবিছিলো যে অ হেৰি যাম পেঞ্চি বজাৰ যাম অলপ কিবা কিবি কিনিম এনে গৰম আহিছে এইটো চাগে নিউ মানে নতুন কাপোৰ ওলাইছে চাগে সে ভ ভাবিছো যাম কিন্তু ইমান গৰম চাৰি যে মোৰ যাব ইচ্ছা যোৱা নাই ভাবি আছো যাও আজি নহলে কালিৰ ভিতৰত যাম আৰু সেইফালে মোৰ এটা হেৰি হয় মানে মোৰ কাজিন হয় মোৰ আইতাৰ লৰাৰ বিয়া অ ট হেৰি দুই অ দুই তিনি মাহৰ পিছত দিয়া হ'ব ত' এতিয়া তাৰ কাৰণে ইছু যে এতিয়া কাপোৰতটো কিনিব লাগিব এতিয়াৰ পৰাই চাব লাগিব নহলে পিছততটো আকৌ নহয় ন আৰু চব বস্তু কিনিব লাগিবতো অ অমান পাম ভাল হেৰি বিয়াৰ কাৰণে কাম গুৱাহাটীততটো চাব পাৰো উ
ফ্ৰেনচি জাব পাৰা আৰু
অহ ল গণেশগুৰি
লাটকীয়া চাব পাৰা লাটকীয়া এনেকা ইলেক্ট্ৰনিক্ছৰ দোকান আছে কিন্তু তাতে জৰিদ্ৰত এটাও আছে আৰু কি বুলি কয় ফেঞ্চি বজাৰত ফেঞ্চি বজাৰতো আছে মই কৈ ৰুটমাৰ ইয়াাতও আছে কি বুলি কয় খ্ৰীষ্টান বস্তা ও আছে কাহালী পাৰা তাতেও আছে
অ আৰু এইবিলাক যে ডাঙৰ ডাঙৰ যেনেকে মানিয়মাৰ আৰু কি কি সেইবোৰ দুটা তিনটা ডাঙৰ ডাঙৰ ব্ৰেঞ্চ আছে না যত এইটো সটো বিয়াহে টো চাগে এ হেৰিৰ কাৰণে পায় ন মানে আমাৰ নিচ নাই সেই কাৰণে নহয় এইটোতো ব্ৰাইটছৰ কাৰণে চাগে দূলা ধলনৰ কাৰণে পায় তাক আৰু মোৰ মানে আগতে আমাৰ ঘৰৰ ওচৰত এটা মানে আমাৰ খুলিছিলে কিন্তু তাই সেইটো বন্ধ কৰি দিছে
অ তাতে ম
এ অকল ব্ৰাইটৰ কাৰণে নহয়
অ অ এনে সৰু সৰু সুৰা ইভেন্টৰ কাৰণেও লব পাৰে উম হ সেইতো
টো মই নাজানো বাকী দু
অ
অ মানে বাৰু এইটো মই
তোমাৰতটো একদম শব্দ অহা নাই ভালকে তোমাৰ আকৌ নেটৱৰ্কৰ ইছু হৈ আছে পোৰা মাত ভাগি আছে
অ তোমাৰ মাত ভাঙি আছে
বুলি কয় তোমাৰ আধাবাৰী তাতেও আছে ত মোক ক আহ আছে মুটোৱা নাই
অ একদম মানে মাজত মাজত কাটি আছে তোমাৰ
অ এ কি অ গম পাইছো এ তোমাৰ এই টো নেটৱৰ্ক টো বহুত প্ৰব্লেম দিআছে না আজি মালিগাঁৱত
অহ অহ
এইটো কাৰণে, এতিয়া আহি আছে ন ভইচটো?
অ', এতিয়া ঠিকে আছে অ', এতিয়া- এতিয়া পাইছো ভালকে। অ', সেইটোতো চোৱা, ময়ো ভাবিছো অ'। ক'ত আছে?
তাতে ৰেন্টতো পায় মানে মানুহবোৰ ক'ব নোৱাৰি, এ তোমাৰ আদাবাৰী তিনিআলি আছে ন তাতে, ৰেন্টত তো দিয়ে।
হয় নেকি? তেতিয়া সেইটোতো ভালে ন? ইমান, মানে এইবোৰ কাপোৰ যি হয় লেহেঙ্গা এইবোৰ, মই মোৰ বা'ৰ বিয়া কিনিছিলো। মোৰ নিজৰ বা'ৰ বিয়া আছিলে তাতে মই দুটা লেহেঙ্গা কিনিছিলো। এব বাৰে পিন্ধিছো, তাৰপিছৰপৰাটো এনে থৈ থৈ থৈ দিছোঁ। আৰু ত বাৰে-বাৰে পিন্ধা নহয়। আৰু এটাই কাপোৰ দুটা বিয়াত পিন্ধিবও নোৱাৰে, মানুহবিলাকে চ' গম পায় ন। সেইটোতো সেইটো বিয়াত পিন্ধিছিলা, আমুকৰ বিয়াত পিন্ধিছি তো সেইটোৱে আৰু আৰু যদি এইটো ভাড়াত ল'ব পাৰে সেইটোৱে ভাল। অলপ পইচা লাগিবও কিন্তু অ'- কিন্তু এতিয়া নহ টো ভাল- ভাল হ'ব তেতিয়া মানে বহুত দামী-দামী হ'ব তেতিয়া, তা
অ', ভাল-ভাল কাপোৰ আছে, ভাল-ভাল মানে এনে নহয় কিন্তু ৰেন্ট ৰেন্টৰ দামো ইমান বেছি নহয় ৰেণ্ট কিন্তু, যিহেতু তুমি মানে কিমান দিনৰ কাৰণে ৰেণ্ট
অ', একদিনৰ কাৰণেই লয় মানুহে আৰু। নিজে ড্ৰাই-ক্লিন কৰি দিব লাগে নেকি পিন্ধাৰ পিছত?
তে সব কি বুলি কয়, সিহঁতে ড্ৰাই-ক্লিন কৰি কিনে তোমাক দিব, তাৰপিছত তুমি ইউজ কৰাৰ পিছত আকৌ সিহঁতক দিব লাগে, সিহঁতে আকৌ তাৰ
নিজে ড্ৰাই-ক্লিন কৰিব। অ
তাৰপিছত সিহঁতে নিজে ড্ৰাই, ড্ৰাই-ক্লিন কৰিব, তুমি ড্ৰাই-ক্লিন কৰিব নালাগে।
অ'- অ', বুজিছো। সেইটো কিন্তু মই ভাবিছো তুমি ঠিকে কৈছা মই ভাড়াত লৈ ল'ম লেহেংগা, দুটা লেহেংগা লৈ ল'ম ভাড়াত আৰু তাৰপিছত সৰু-সুৰা যে যেনেকে, হালধি, তাৰপিছত মেহেন্দী আৰু এইবোৰ সংগীত এইবোৰৰ পিন্ধিবৰ কাৰণে। অ', দোকানৰ পৰা লৈ ল'ম ফেঞ্চি বজাৰত। এ এ এদিনতো মই হেৰি পিন্ধিম, এদিন শাড়ী পিন্ধিম। মেহিন্দীত শাড়ী পিন্ধি মই, এটা শাড়ী কিনি ল'ম অ।
অ', শাড়ীবিলাকতো তুমি ফেন্সী বজাৰত
অ', ফেঞ্চি বজাৰত বহুত আছে অ' দোকান। এইটো এ, চি, মাৰ্কেটত আছে, তাৰপিছত শ্বাহিন ফেশ্বন আছে। তাৰপিছত হেৰি আছে তোমাৰ অ', বহুত, বহুত বেছি দোকান আছে। ইমানতো, এনে দেখিলে গম পাম, ইমান নামটো কোনেও মনত নাৰাখে আৰু দোকানৰ। কিন্তু তাতে আছে, ফেঞ্চি বজাৰত সোমালে যে বহুত তুমি যি বিচ চাৰা সেইটোৱে পাই যাবা এইটোত বিয়াৰ কাপোৰ, এইৰ কাপোৰ, ডেইলি ওৱেৰ কা
অ'।
অ'। তাৰপিছত সেইটোও ভাবিছো এদিন এদিন শাৰী এদিন শাৰী পিন্ধিম তাৰ পিছত আৰু এদিন চংগীতত হালধি পিন্ধো টো চালবাৰে পিন্ধিব লাগিব এটা হাল্দি কালাৰৰ অ এটা ল'ব লাগিব চালাৰ তাৰপিছত হেৰি উম অ তাৰপিছত কি কৰো আৰু কি আছে সংগীত মেহেন্দী আৰু মেহে মেন্দ অ মেহেন্দিতটো গ্ৰীণ গ্ৰীণ কালাৰ পিন্ধিব লাগিব ন এইটো চাই ল'ম কিবা কিবা ইণ্ড ৱেষ্ট ক্তন কিনি ল'ম এইটো যে ওপৰত যে সৰু টপ থাকে আৰু ওপৰৰ পৰা যে জেকেট থাকে তলত পেজামা থাকে সেইটো কিনি লওঁ অ সেইটো ভাল লাগে
অ এইটোও ভাল এইটোও ভাল এনে বিয়াতটো কত
অ বিয়া বিয়া টো ন বিয়াতো ইয়াতে নহয় বিয়া বাহিৰত বিহা বিয়া আমাৰ দেল্লীত আছে মানে লৰা অ ছোৱালী তো সেই ল'ৰা পঢ়িব হৈছিলে দেল্হীত কৰ'বাত ইউনিভাৰ্চিটিত তাতে ছোৱালী পচন্দ হৈ গল ত' সেইকাৰণে ছোৱালীৰ ঘৰটো দেল্লীত আছে মানে সেইকাৰণে ইয়াৰ পৰা দেল্লী যাব বিয়াৰ কাৰণে
আচ্ছা আচ্ছা আচ্ছা ভালে ভালে
অ আমাৰ কাৰণে আৰু ভাল গুৱাহাটীত আৰু কিমানো বিয়া খায় দেল্লীত আৰু দেল্হী ফুৰিব পাৰিম শুনিছো দেল্হীত বহুত জোগা আছে ঘুৰিবৰ কাৰণে তাতে হেৰিও আছে দু দোকানো আছে ন হেৰি কাপুৰ চৰজী মাৰ্কেট আছে ত ৰজনীত ভালকে টপ কাপোৰ মৰ টপ চেবোৰ তাতেতটো কম দামত পাই যায় ন ইয়াতেতো সেইটোে বস্তু ললে ক'লেতো কিমান হাজাৰ টকা মান ক'ব আৰু সেইটো বস্তু তাতে তোমাৰ আধাতকেও কমত কম দামত পাই যাম ত' মোৰতো চাইজনী তাৰপিছত সেঁটো এইটোয়ে অলপ সেইটো ক'ব পাৰি যে মই দেল্লীত অলপ দিন আগত গুচি যাওঁ আৰু যদি মই ইয়াতে পচন্দ নহয় অ মই ডেইলি চাই কিনি তম
আগৰ ইয়াতে তোমাৰ ভাল নালাগে তাতে যাই কিনে তুমি
অ বাকী কি খাবা ভাত কি বনাবা
হল্দিত পিন্ধিবা এইবিলাক পিন্ধিবা এইবাক তাতে চৰণি মাৰ্
অ ভাল পাই যাম তাতে আগত ইয়াতে চাই লও কি কি আছে এ যে মইতো এইটোয় যাও ভাত বনাম উ
আচ্ছা আচ্ছা আচ্ছা
অ অ ঠিক আছে ৰাখো
অ অ বাই বাই